অ কি কৰি আছ
এনেই আছো তুমি
মই এনেই আছো দেয়া ভাত খালা
অ অ খালো উম
মই এতিয়া খাই উঠিছো আৰু
অ
বাকি ভাল ন
অ ভাল ভাল
ঠিকে আছে দিয়া বাৰু এতিয়া এতিয়াতো তোমাৰ গৰম বন্ধ চ
অ অ গৰম বন্ধ
অ অ হেল্ল'
অ আপোনাৰ মা কি কৰি আছে
মোৰ মাট অহ নাই নেকি অ অ মানে এতিয়া মানে কি হয় কলেজটো বন্ধ ন
অ অ বন্ধ
আচ্ছা ঠিকে আছে দিয়া একো কথা নাই বাকী তোমাৰ এনে কভিড নাইনটিন যেতিয়া হৈ আছিলে তুমি গৈছিলা নে
কলেজ মানে মোৰটো তেতিয়া স্কুল আছিলে মোৰ মানে অনলাইন ক্লাচেচ হৈ আছিল আৰু সেইটো টাইমত
আচ্ছা আচ্ছা তুমি
কিন্তু ভালে কৰিলে সেইটো কভিড কভিড টাইমত এইটো অনলাইন ক্লাছ কৰি দিয়া মানে ভালে হলে আৰু নহলে মানে এতিয়া অফলাইন ক্লাছছ থাকা হয় মানে প্ৰব্লেম দিলে হয়
অ সেইটো হয় বাৰু মানে অনলাইন ক্লাছটো থাকিলে বেছি ভাল হয় মানে নহলে এনেকুৱা তোমাৰ ভাইৰাছটো উ ফেলি যাব ন এনেকে পোৱালী বিলাকৰ তাত আৰু এইটো ৰিক্সু ল'ব নোৱাৰা কাৰণে
অ মই ক্লাছ ভেন ছেভেনত আছিলো নেকি যেতিয়া কভিড চুৰো হৈছিলে
ছেভেনত আছিলা অ ঠিক ঠিকে আছে তোমাৰ মানে মইতো ক্লাছ নাইনত আছিলো নেকি নাইন টেন ইলেভেনত আছিলো মই তোমাত কৈ ডাঙৰ হয় ন
অ
সেইকাৰণে আৰু মই ক্লাছ নাইন টেনত আছিলো আমাৰ নাইনত অনলাইন ক্লাছ কৰাইছিলে কিন্তু ক্লাছ টেনত মানে আমাক স্কুলত মাতিছিলে মানে তোমাৰ প্রেক কেল হয় ন তোমাৰ টিকেলৰ কাৰণে যাব লাগিব সেইকাৰণে আমাক স্কুলতে মাতিছিলে আৰু স্কুলতে গ'লো অ হয় হয়
অ প্ৰেক্টিকেলটো মানে সেইটোতো অনলাইন কৰিব নোৱাৰে ন সেইকাৰণে মাতিছিল চাগে আমাৰ ক্লাছেছ বোৰতো অনলাইনে হৈছে কভিডৰ টাইমত
অ তোমালোকৰো অনলাইন হৈছিলে
অ মান চবৰেটো অনলাইন হৈছে মানে অ হ'ল ইণ্ডিয়াতে অনলাইন ক্লাছেছ হৈছিলে এতিয়া ভালে হ'লে অনলাইন ক্লাছটো হ'লে নহ'লে মানে বহুত প্ৰব্লেম হলে হয়
এইটো টোয়েইটো এই বাকী এনে যে তোমাৰ যোনবিলাক গভমেন্ট স্কুল বিলাকে হয় যে তোমাৰ যেনেকে জাতীয় বিদ্যালয় এইবিলাকতো অনলাইন ক্লাছছ হৈছিলে নেকি
এইবোৰতো মই গম নাপাওঁ বাৰু মানে যিমান মোৰ এৰিয়াত যিমান স্কুল আছিলো তাতো অনলাইনে হৈছিল এতিয়া অফলাইন কৰিলে প্ৰব্লেম হলে হয় ন এতিয়া অনলাইন কৰি কাৰণে মানে ভাইৰাছটো বহুত বাচি গ'ল মানে বেছি সেয়া নহলে বহুত মানুহ কিন্তু ক্লাছেছ থকা হয় তেতিয়া প্ৰব্লেম হলে হয়
সেইটো টাইমততো বহুত মানে এতিয়া হস্পিতেলবোৰো ভৰি গৈছিলে কভিডৰ টাইমত তাৰপিছত আৰু আৰু বহুত মানুহ মৰিছেও তেতিয়া আকৌ ভেকচিন দিয়া নাছিল ন ভেকচিন নাছিল আৰু তাৰ মানে মেডিচিন কিবা নাছিলে ত সেইকাৰণে মানে ভাইৰাছটো বেছি ফেলি গৈছে
এইটো মানে বস্তুতটো মই বুজা নাই মানে এইটো যে মানুহে কয় ইমান এটা লাখ লাখ মানুহ মই বিশ্বাস নহয় জানা মানে মোৰ বস্তুতটো নহ'ল ন মই কভিডৰ টাইমত মোৰ বেমাৰে হৈ পোৱা নাই মোৰ মানে তেনেকে
অ তুমি নাই হোৱা কিন্তু মানে এনেকে বেলেগ মানুহৰ হৈছে এতিয়া মোৰ আইতাৰো হৈছে মানে বহুত বেয়াকে হৈ আহিছিলে
ঠিক হল না
অ অ ঠিক হলে মানে তেতিয়ালৈ যেতিয়া হৈছিল তেতিয়ালৈ মানে ভেকচিনবোৰ দিয়া হ'ল ন
আচ্ছা আচ্ছা ঠিকে আছে মানে ভেকচিনটো দিলে ভাল ন
অ মানে দিলে ভাল এতিয়া মই বেছি গম পোৱা নাই কিন্তু মানে মোৰ যেতিয়া হৈছিল তেতিয়া মানে ভেকচিনটো ওলাই গৈছিল আৰু ত সেইকাৰণে মানে হওঁতে ভেকচিনটো দি দিছিল
ঠিকে আছে দিয়া বাৰু ভেকচিনটো দিব লাগে বাৰু তুমি কেইটা ভেকচিন ললা মই বাৰু তিনিটা নহলে
মোৰ মই লৈছিলো বাৰু মই এটাই লৈছো নেকি এতিয়ালৈ বেছি কি নাই
আচ্ছা এটাই লৈছিলা অ ঠিকে আছে বাৰী বাকী ভালে ন খবৰ খাতি ভাল ন এইটো
অ এতিয়াতো ভাল এতিয়াতো ভালে এতিয়া নাই হোৱা কিন্তু সেইটো টাইমত মানে বহুত আছিল আৰু
আচ্ছা আচ্ছা সেইটোয়ে বাকী এইটো মই শুনিছো তোমাৰ আহ
কৰা
এইটো মানে নকৰো মানে এনেকোৱা নিউজত দেখাইছে ইমান মৰিছে তিমান মৰিছে কিন্তু আমাৰ জানা পৰিয়ালত কোনোৱে মৰা নাই মানে এইবিলাক একো
সেইটো ভাল হে কথা কি তোমাৰ পৰিয়ালত কোনো মৰা নাই এতিয়া তুমি কি কি বিচাৰিছ তোমাৰ পৰিয়ালত কোনোবা মৰিব কাৰণে
না মই বিচৰা ন মই এইটো কথা ক'ব বিচৰা নাই কালি মই সেইটো কৈছো কেনে নিউজ বিলাক মানে ফ্ৰীত আহে নেকি সেইটো টাইমত কভিড নাইটিন টাইমত
অ অ হ'ব পাৰে এতিয়া মই গম পোৱা নাই কিন্তু মানে যিমানে নহওক মানে অলপ ডেইনজাৰ যে এটা চব জেগাতে মৰিছে ন ত মৰাবোৰতো দেখাই হৈছে মানুহবোৰ কেনেকে কি হৈছিল
সেইটো হয় বাৰু
এতিয়া যেতিয়ালৈ তোমাৰ নিজৰ নহয় তুমি বিশ্বাস নকৰা এতিয়া নিজৰ হোৱা হয় তুমি কৈ থাকিলা হয় গভমেন্টে এইটো নকৰিলে এইটো নকৰিলে এতিয়া তুমি তোমাৰ হোৱা নাই কাৰণে তুমি বিশ্বাস নাই কৰা এটা সেইটো তোমাৰ কথা তুমি কি
এইটোৱে ন বাকী একো কথা নাই মানে শুবও পাৰে ন মইতো এতিয়া নাজানো মই এতিয়া ঘৰতে বহি থাকো আৰু মই কভিড নাইনটিন টাইমত যে তোমাৰ স্কুলো ইমান যোৱা নাছিলো জানা
স্কুলতো বন্ধই আছে কেনেকে যাবা আকৌ স্কুল অনলাইন ক্লাছেছো হৈ আছে
আমাৰ স্কুল হৈছিলে মানে অনলাইন ক্লাছও হৈছিলে আৰু যোন যোন মানে স্কুলত আহে কিন্তু আহিব পাৰে মানে মেমে মানে স্কুলত অনলাইনতো পঢ়াই আমাকো পঢ়াই মানে গম পাইছা।
অ অ মানে আমাৰতো এতিয়া মইতো পাঞ্জাৱত আছিলো তো সেইটো টাইমতো বহুত বেছিয়ে হৈ গল ছিলে ত মানে মোৰ অ আমাৰ মানে অলপ হওঁতে মানে আমাৰ অনলাইন ক্লাছ কৰিয়ে দিছিলে আৰু
অ আচ্ছা আচ্ছা বুজিছো একো নাই এতিয়া এতিয়াতো ভালেই হ'ল
অহ এতি অ এতিয়াতো ভালেই হ'ল আ
সেইটোয়ে দিয়া ঠিকে আছে বাকী তুমি এতিয়াতো মানে তোমাৰ কাহ চৰ নাই ঠিকে আছা গাটো তোমাৰ
নাই নাই এতিয়া নাই মোৰ নাই হোৱা বাৰু
আচ্ছা আচ্ছা ঠিক আছে বাকী মই শুনিছো আৰু এটা ভাইৰাছ আহি আছে বোলে কিবা নতুনকৈ আহিছে বোলে কিন্তু এতিয়ালৈকেতো অহাই নাই অ ফেণ্টা ভাইৰাছ কিবা তেনেকোৱাই ভাইৰাছটো মানে সেই ভাইৰাছটোৱে কি কৰে
সেইটো মই গম পোৱা নাই মই জাষ্ট শুনিছো মানে দেখিছিলো নিউজত পেণ্টা ভাইৰাছ চলি আছে কিন্তু ইমান সেইটো দেখা নাই মই
আচ্ছা আচ্ছা বুজিছো দিয়া একো নাই বাৰু কথাতো বাকি তুমি কি কয় এনে অ তোমাৰ ফেণ্টা ভাইৰাছটো যে নিউজটো আহিছিলে মই শুনিছিলো কি এইটো ইণ্ডিয়াত আহিছে বুলি এতিয়ালৈকে কি কিন্তু আমাৰ অসমলৈকে এতিয়ালৈকে ভাইৰাছটো অহা নাই
অ অ গম পোৱা নাই কিন্তু এনেকে সেইটো পেনডমিক টাইমত যেতিয়া কভিড হৈছিল সেইটো টাইমত ভালে হৈছিল মানে তেতিয়া চব বন্ধ হৈ গৈছিল ন মানে পলিউচনতটো বহুত কমি গৈছিলে
অ পলিউচনটো বহুত কমি গৈছে আৰু তোমাৰ কভিড নাইনটিন টাইমত যে এইবিলাক গাড়ী মটৰ ইমান চলা নাই ন ত' পলিউচন টো বহুত কমি গৈছিলে
বহুতে কমিছিলে মানে এইবোৰ গাড়ী মটৰ নাই চলা আৰু মানুহ বোৰো বেছি ওলোৱা নাছিলে আমাৰ গছ কেইটাও ভালে হৈছিলে ভালে হৈছিলে মানে সেইটো টাইমত মানে এনেকে অ কি কয়
ভালে হৈছিল আৰু
অ হ'ব দিয়া ঠিকে আছে বাৰু ঠিক আছে আৰু কি কয় এনেইতো তোমাৰ কভিড নাইনটিন টাইমত ন মানে এনেকুৱা তোম কিবা কিবা ৰোলচ ওলাইছিলে কি মানে যেনেকে ভাবা মানে এটা মানুহৰ লগত মানে এক এক এক ফুট দূৰত থাকি মানে কথা পাতিব লাগে। আৰু হেণ্ডছেক কৰিব মনা কৰিছে চুবলৈ মনা কৰিছে মানে এনেকুৱা আৰু মাস্ক লগাই
অ অ মানে ঠিকে আছিল সেইবোৰ মানে এতিয়া নিজ- নিজৰ প্ৰিপেয়চন নিজৰ ছেফটি আৰু চেনিতাই- বহুত
অ সেইটোৱেইতটো বাকী কিন্তু টো মই এইটো মনা নাছিলো দেই মই লগৰ খিনিৰ লগত যে একো মই এইবিলাক মনাই নাছিলো যানা তোমাৰ দূৰত থাকি তাই আমো একেলগে থাকো এটা দুটাক চুৰ
এতিয়া তোমালোকৰ হোৱা নাছিল কাৰণে মানে তোমালোকে এটা ভালকে আছে এতিয়া কাৰবাৰ যদি হোৱা হয় তেতিয়া তোমালোকৰ গোটেই সোবাকে হৈ গ'লে হয় ন তোমাৰ নিজৰ চেফ ৰাখিব লাগে এতিয়া গভমেণ্টে এনে টো নাই কোৱা তোমালোকে নিজৰ চেফটিও চাব লাগে
কিন্তু আমাৰ একো হোৱা নাছিলে আৰু কভিড নাইনটিন টাইমৰ যে আৰু এটা বেমাৰ ওলাইছিল মানে চকুতো ৰঙা হৈ যায় তোমাৰ কিবা আই ফ্লু নে কি তেনেকুৱা এটা ওলাইছিলে আৰু
বেমাৰ বোৰতো হৈয়ে থাকিব এতিয়াটো নিজে ভালকে থাকিলে মানে তেতিয়া নি- নিজে যদি পেপেৰেচন লয় কাবাৰ এটা হলে ভালকে চেকাপ কৰালে মানে হোৱা আগতে ছেক ভল দিলে সেইটো ফেলি নাযায় এতিয়া সি যদি পিছৰলৈ থাকে তোমালোকৰ নিচিনা যদি অ মানে নুশুনে কথা তোমালোকৰ যদি এনেকে দূৰ থাকিব। দূৰ নাথাকে সেনেকেই ফেলি যায় ন। ইয়াত সেইয়াই মানে এতিয়া তোমালোকে তোমালোকৰ সহায়ত তোমালোকৰ পৰা আৰু ফেলিলে হয় এ তোমালোকৰ নাই হোৱা কাৰণে নেফেলিল ন তোমালোকে এতিয়া চাব লাগে্ এতিয়া নেক্স টাইম কিবা এটা যদি এনেকে দিয়ে তোমালোকে মানিবা আৰু
সো কৈ দিয়া নেক
তোমালোকৰ পৰা ফেলি যাব বেলেগ মানুহৰ ক
হ'ব দিয়া মই এবাৰ নক্স টাই হলে কিবা এটা ঘৰৰ পৰাই নোলাওঁ ন ঘৰত ঘৰতে বহি থাকিম আৰু সেই- সেইটোৱে ভাল হ'ব আৰু মানে মোৰ কাৰণে বেলেগ বেলেগক মানে একো লোকচান নহওক সেইটোয়ে বিচাৰিছো ন মই ন
অ সেইটোয়ে মানে তোমালোকে ভালকে থাকিবা আৰু। মানে কিবা এটা যদি ৰুলচ ৰেগুলেশচন দিয়ে মানি বা সেইবোৰ
মই মানিম বাৰু আৰু এইবিলাকতো দিন গ'ল আৰু আজিকালিটো এইবিলাক কভিড নাইনটিন নাই আৰু পিছ কিবা ফিউচাৰত মানে আগলে আহিলে মানে নিজে ভালকে থা- তাতো ভাল আৰু ঘৰৰ ভিতৰতে থকা আৰু নিজৰ মানে ঘৰৰ মানুহৰ অ সেইটোয়ে ঘৰৰ মানুহে তাত ত অলপমান ডিচটেন্স বনাই থাকিব লাগে আৰু ন সেইটয়ে কথা আৰু হ'ব দিয়া তেনেহ'লে ৰাখোঁ ন।
অ অ ঠিক আছে।